অ
অ আছো দিয়া
অ এ এনেই বহি আছো আও কি কইম আও যাই এ এবাৰ পিকনিকত গৈছিলো যে
অ অ মই গৈছিলো তো মান এ পিকনিকত মানে আমি যিঠাইলৈ গৈছিলো ঠাইখিনি মানে ইমান ভাল লাগিল গৈ গৈ মানে সেইটো বুজাব নোৱাৰা মানে আৰু ইমান সুন্দৰ পৰিৱেশ উম
বহুত ভাল লাগিল আমাৰ বহুত বাঘ ভালুক এইবিলাক বনৰীয়া জীৱ জীৱবিলাক দেখি বহুত ভাল লাগিল জাগা খিনি বহুত উ ভাল লাগিল আকৌ তাতে আমি বনাই তাতে আমি বনাই খোৱাকে গৈছো মাছ মাংস লৈ লবলৈ গৈ চাওঁ ল'ৰা ছোৱালী বিলাক গৈছে গাঁও মানুহৰ গোটেইখিনি গৈ লৈ বিলাই ভাল লাগিছে গৈ বিলাই
আমি আকৌ যৰলৈ গৈছিলো শুনাচোন আমি যৰলৈ গৈছিলো মানে তাত মানে আমি বনৰীয়া জীৱ জন্তু বা বনৰীয়া পৰিৱেশটো মানে এ প্ৰাকৃতিক পৰিৱেশত মানে এ গৈছিলোঁ।
অ' আ আমি আমিও সেই প্ৰাকৃতিক পৰিৱেশৰ কাৰণে গৈছিলোঁ।
যিটো মানে বুজাব নোৱাৰা মানে আমি কোনো দিনে এনেকুৱা এখন মানে ঠাই দেখা নাছিলোঁ আৰু বনৰীয়া জীৱ জন্তুবোৰৰ ওপৰতো আমি মানে উম, এ ল'ৰা ছোৱালী খিনিক মানে শিকালোঁ।
আমা আমাও সেনেকুৱা ভালে কৰিলে বাৰু।
কি জীৱ জন্তু পোৱাত থাকে সেইবোৰ বিষয়ে আমি শিক
তেখেতক তেতিয়া আমাৰ ল'ৰা-ছোৱালী কেইটামান লৈ গৈছিলো যে ল'ৰা ছোৱালীখিনিয়ে সেই ফটো চটো মাৰি নিশ্চয় তাৰ ওপৰত ৰিচাৰ্চ কৰিব ফটোৰখিনি মাৰি দি মেলি এতিয়া, মা কৈছো চৰাই যদি কেনেকে কি, অঁ, অঁ চৰাইজনী
আমাৰ গাঁৱৰ পৰা মানে যে যেতিয়া যোৱা গৈছিল, গাঁৱৰ ল'ৰা-ছোৱালী খিনিয়ে মানে ইমান মানে উলাহত গৈছিল ফূৰ্তিত
আমাও গৈছে এতিয়া যাওঁতে একদম নাচি বাগি যিয়েক একদম ঢোল তাপলা লৈ একে একদম বুঢ়া মানুহ বিলাকেও বুঢ়া মানুহ বিলাকেও নাচিছে
বহুত ভাল লাগিছিল গৈ, তোমালোকৰ সেই একেই পৰিৱেশে একেই পৰিৱেশে হৈছিল তাৰমানে
অ আমাৰ একেই একদম গাড়ীৰ ভিতৰত গোটেই মানুহ একে ল'ৰা-ছোৱালীয়ে নাচি বাগি গৈছে আকৌ তাত যাই এতিয়া নেদেখা বস্তু দেখিছে এতিয়া বাঘ-ভালুকবিলাক কিমান ওলাইছেহি আকৌ গড় এতিয়া গড় আমাৰ এখঙীয়া গড় দেখিছো। যায় এতিয়া আমি জীৱনত নেদেখা বস্তু দেখি চাওঁ ল'ৰা ছোৱালীবিলাকেও অঁ বাইদেউ এইটো কি সেইটো কি এনেকে সুধিছে আমিও কৈছো এইটো এনে কৰিব লাগে সনেকে কৰিব লাগে তোমালোকে
মানুহখিনি কিছুমান মানে পৰিৱেশৰ ওপৰত মানে তেতিয়া এটা বহুত অভিজ্ঞতা হয় যে বনৰ জীৱ জন্তুক আমি কেনেকৈ ৰক্ষনাাবেক্ষন দিব পাৰো বা আমি বনৰীয়া প্ৰতি মানে নে সদায় হিংসুকমূলক ভাৱ লব নালাগে স তেওঁলোকক মৰম কৰিব লাগে আমি যদি তেওঁলোকক মৰম কৰো নহয় তেওঁলোকে কেতিয়াও আমাক হিংসুক হিচাপে মানে আক্ৰমণ কৰিব নাহে, সেইটো কাৰণে আমি তেওঁলোকক শিকাব লাগিব যে এ বনৰ পশু-পক্ষীবোৰ আমাৰ কিমান আপোন আৰু তেওঁলোক নহলে আমাৰ পৰিৱেশতটো কেনেকৈ মানে বেয়া হৈ যে সেই বিষয়েও শিকাব লাগে।
অঁ আমাৰ সে এতিয়া ধৰি লওক বনৰীৱা বস্তু জন্তুবিলাক কেনেকে ৰাখিব লাগে কেনেকে কি কৰিব লাগে গোটেইখিনি আমি শিকাইছো ল'ৰা-ছোৱালী খিনিক। এতিয়া সিহঁতেও বুজি পাইছে এতিয়া স্কুলত যদি কয় বনৰীয়া জন্তু নাম লিখা তেতিয়াও অ আমি শিকাইচো বোলে বনৰীয়া জোন্ত বাঘ লিখিবা পাক লিখিবা ভালুক লিখিবা এইবিলাক বনৰীয়া আকৌ আমাৰ ঘৰত যে থাকে গৰু ছাগলী উম এইবিলাক চব ঘৰৰ চীয়া জন্তু তেনেকে শিকাইছো আৰু ল'ৰা ছোৱালী কেটাও
কিতাপে পত্ৰইহে উ মানে পঢ়াইছো বা পঢ়াও কিন্তু ল'ৰা ছোৱালীয়েতো মানে পৰিৱেশৰ লগত শিকা নাই যেতিয়া পৰিৱেশৰ লগত ঠিক সহঁতে মানে বহুত কথা সোনকালে আয়ত কৰি পেলায় যিটো কথা তেওঁলোকে মানে এশ দিন পঢ়ালেও সেইটো কথা আয়ত্ব নকৰে কিন্তু এদিনতে তেওঁলোকে সেই কথাটো মানে শিকি পেলায়
ভালে কৰিছে আমিও সেনেকেই শিকাইছো বাৰু এতিয়া আপোনাক শ তাৰ মেথড টো ভাল হৈছে বাৰু ভাল লাগিছে আপ এতিয়া পিছত আপুনি যেনেকে শিকাইছে ধৰি লও আমিও সেনেকে শ শিকে
বহুত ভাল কথা এইটো যাবও লাগে তেতিয়াহে মানে মানে পৰিৱেশৰ লগত ল'ৰা ছোৱালীবোৰ বা এ শিকি পেলাই তেওঁলোকে বহুত কথাই শিকি পেলাই তেতিয়া
উ ডাঙৰ হলে জানিব কেতিয়াই যদি নাজানে তেতিয়া কেনেকে জানিব তেতিয়াতো নাজানিব
যাব লাগে শিকিব লাগে গলেহে শিকা যায় আৰু পৰিবেশৰ ৰততহে বহুত কথা শিকা যায় আমি কিতাপে পত্ৰই পঢ়ি যিবিলাক কথা শিকো উম পৰিৱেশৰ লগত সাপ খালে কিন্তু বহুত কথাই নজনা কথা শিকিব ক পৰা যায় এতিয়া আমি জীৱ জন্তুৰ কথা বা জানিলো বাঘ সিংহ গড় ভালুক এইবোৰ কথা আমি সিহঁতক শিকালো কিতাপত কিন্তু যেতিয়া আমি কোনোবা খন অভয়াৰণয়লৈ যাওঁ তেতিয়া এই অভয়াৰণয়ত জীৱ জন্তু খিনি দেখাৰ লগে লগে তেওঁলোকে ব্ৰেনলৈ আহি যায় তেওঁলোকৰ মনত থাকি যায় তেওঁলোকক মানে আমি দ্বিতীয়বাৰ কবই নালাগে শিকি যাবগৈ ঠিক তেনেকে আমি গছ গছনিৰ বিষয়ে শিকালো গৈ যিহেটো আমি
তেনেকে শিকা আমিও তেনেকে শিকাও শিকাম আমিও তেনেকে শি
অহ ঠিক কথা। এনেকে কলে তেতিয়া শিকিব ল'ৰা ছোৱালীয়ে।
গলেহে বস্তুটো জানা যায় এনেই ঘৰত বহি থাকিলে এইবিলাক কথা জানা নাযায় ন ঘৰত বহি থাকিলে এতিয়া কোনকে জানা যে বাহিৰত ওলাই যাব তেতিয়া
ভাল কথা ভাল কথা যাব লাগে যাব লাগে আৰু এটা কথা নহয় আমি মানে যেতিয়া যাওঁ তেতিয়া তেওঁলোকক আমি এটা কথাই কৈছিলো যে তোমালোকে তাত কোনো হাই কাজিয়া নকৰিবা কোনো জীৱ জন্তুক তোমালোকে ন বা তোমালোকে দোৰক চাবা কিন্তু তোমালোকক তোমালোকে আমাৰ কথা মান লাগিব মানিলেহে আমি তোমালোকক লৈ যাম বুলি কৈছিলো আৰু এইবিলাক হৈছে বনৰীয়া প্ৰাণী বনৰীয়া পৰিৱেশৰ ওপৰত বা প্ৰাকৃতিক পৰিৱেশৰ ওপৰত আমি গৈছিলোঁ। এই প্ৰাকৃতিক পৰিৱেশ খনৰ লগত আমি অঅ তেওঁলোকৰ প্ৰথমে আমি এহ নাযাওঁতেই শিকাই লৈছো। তাৰ পিছতহে আমি তেওঁলোকক লৈ গৈছো, তোমালোকে যদি আমাৰ কথা মান তেতিয়া আমি তোমালোকক লৈ যাম।
অহ তাতে ৰান্ধি বাঢ়ি খাইছিল নে আমাৰ কিন্তু তাতে তাতে ঘৰ পৰা ঘৰ পৰা খৰি দেখ চৰু হাৰী চব লৈ গৈছো চাউল পাত চব লৈ গৈছো লৈ গৈ তাতে ৰান্ধি বাঢ়ি খাই তাতে ল'ৰা -ছোৱালী বিলাকক নাচিব দিছো। আকৌ গাঁৱৰ মানুহবিলাকৰ
ভাল কথা ভাল কথা প্ৰতিটো কথাই কব লাগে প্ৰতিটো কথাই শিকাব লাগে আৰু আমি যে খানা খালো তাত বনভোগ মানে বনভোজৰ নিচিনাই হ'ল আৰু এহ মানে যেতিয়া গ'লো তেতিয়া বনভোজ খাওঁতে আমি কিন্তু আমাৰ ভিতৰতে ৰান্ধিছো আমি বেলেগ কোনো মানুহ নিয়া নাই ৰান্ধিব বলা আমি নিজে ৰান্ধিছো ধুনীয়াকে সকলোৱে মিলা প্ৰীতিকে ৰান্ধি বাঢ়ি মানে খাই বৈ মানে উভতি আহিছো।
ঘৰত চোন আমি সেনেকে নিজে ৰাহা বা দি খাও বেলেগ মানুহৰ কাৰিকৰ চাৰি
অহ কৈ যোৱা শুনি আছো কৈ যোৱা কৈ যোৱা ভাল লাগিছে তোমালোকৰ যে গ'লা মানে শুনি বহুত ভাল লাগিল তোমালোক এনেকে মানে উ মানে নি থাকিলে কি হয় জানা এই গাঁৱৰ পৰা যেতিয়া আমি এনেকে মানে বছৰি যেতিয়া ওলাও বানে বন ভোজ খাবলৈ বা কৰ'বালৈ ফুৰিবলৈ লগে ভাগে তেতিয়া কিন্তু আমাৰ মাজত কি হয় একতা ভাৱ এটা আহি যায়গৈ ইজনৰ সিজনৰ প্ৰতি মৰম চেনেহ ভাৱোটো আহি যায় গৈ তেতিয়া মানে আমাৰ মাজত মানে বেয়া ভাব বিলাক নাইকিয়া হৈ যায়গৈ। তেনেকে গলে বহুত ভাল লাগে
এতিয়া মৰম চনেম বিলাক হৈ যায় তেতিয়া ল'ৰা ছোৱালীও ধৰি লওক যে গোটেই যদি মাত বোলো নাথাকে
অ তেতিয়া মানে মিলা প্ৰিতিটো আহি যায়গৈ সকলোৰে লগত আৰু মানে কিবা একতা ভাৱটো যেতিয়া আহে নহয় এনেও কিবা এটা মানে পৰিৱেশটো মানে সলনি হৈ যাগৈ এনে তোমালোক গাঁৱত মানে সকলো মিলা প্ৰীতিয়ে থাকে কে নহয়
আমাৰ চব গাঁৱত আমা মিলা প্ৰীতি আমি গোটেই গাওখনেই গৈছো, তাকে সৰু পৰা ডাঙৰলৈ আমি চবেই গৈছো আও কোনো নোযোৱাকে থকা নাই। চবেই গৈছে
তাৰ পৰা উ মানে অন্য কিবা নত নতুন বস্তু চালা নেকি তোমালোকে? আমি কিন্তু চালো। কিছুমান মানে এ নতুন নতুন প্ৰাণী দেখা পাইছে যে, ইমান ভাল পাইছে ল'ৰা ছোৱালী বোৰে মানে বনৰীয়া চৰাইবিলাক চাই
জীৱ জন্তু থকা বাদদি জীৱ জন্তু বিলাকে এ মূৰ্তি নিচিনা বনাই থৈ দিছে সেইটো বাৰু চাই ভাল লাগিলে মতি নিচিনা চাই হাস চবতে আমি গোটকেইটাৰ লগত ফটো মাৰিছো সেই চ ভাল লাগিছে গৈ পেলায়
মানে উ সদায় যেতিয়া এটা পৰিৱেশত থাকে, পৰিৱেশৰ পৰা এটা বেলেগ পৰিৱেশ যায় তেতিয়া ল'ৰা ছোৱালীবোলে শিকেও আৰু মনৰ এটা আনন্দ পাই তেওঁলোকে যে আমি ক'বাত কোনোবা এখন ঠাইলৈ গৈ আমি অমুকটো বস্তু শিকি আহিলো আৰু সি অহাৰ পিছত আমাৰ ইমান ভাল লাগিছে তেওঁলোকে নিজেও শিকিলে আহি তেওঁলোকৰ ওচৰ পাঁজৰ ল'ৰা ছোৱালী খিনিকো ক'লে আমি অমুক ঠাইলৈ গৈছিলো অমুক ঠাইত গৈ পেলাই আমি এইখিনি খিনি বস্তু দেখিলো বা শিকিলো আমি বনৰীয়া জীৱ জন্তু চালো আমি বনৰ পশু পক্ষী চালো বাৰু মানে আমি যি ঠাইলৈ গৈছিলোঁ বেলেগ ঠাইৰ পৰাও মানুহ আহিছে তেওঁলোকৰ লগতো আমি ভাবা আদান প্ৰদান কৰিলো
অ অ বেলেগ অ বহুত মানুহ আহিছে বহুত দূৰ দূৰ মানে পৰ্যটক
অ বহুত দূৰ দূৰৰ মানে মানুহ পোৱা যায় তেতিয়া আৰু তেতিয়া ভালো লাগে অৱশ্যে তেওঁলোকৰ লগত যেতিয়া কথা বতৰা পতা যায় আৰু তেওঁলোকৰ ভাষা ভাষাৰ লগত আমাৰ ভাষাটো অলপ পাৰ্থক্য হৈ যায়গৈ নহয় কিন্তু তেওঁলোকৰ ভাষাটো আমি শুনি ভাল পাওঁ আমাৰ ভাষাটো শুনি তেওঁলোকে ভাল পায় অকল যে আমি এ মানে বনৰীয়া জীৱ জন্তুৰ ওপৰতে নহয় যেতিয়া আমি বেলেগ এখন ঠাই এগৰাকী মানুহ লগ পাম তেতিয়া তেওঁলোকৰ ভাৱৰ লগ তেওঁলোকৰ ভাষাৰ লগত আমাৰ ভাষাৰ আদান প্ৰদান হোৱা লে লগে লগে মনৰ ভাৱ প্ৰকাশ অলেকে তলেগে মানে কিবা এটা শিকা যায় বহুত ভাল লাগে
কিবা এটা শিকা যায় আকৌ ভালো লাগে
অ শিকা যায় শিকা যায় তেতিয়া বহুত কথাই শিকা যায় তুমি মানে অ তুমি আমাৰ ইয়াত যিটো ধৰা ভইচ হয় তেওঁলোকৰ ভইচৰ লগত অলপ হলেও পাৰ্থক্য থাকে
অলপ অলপ অলপ অলপ পাৰ্থক্য থাকে
ঠিকে আছে বাৰু তুমি বাৰু হেৰি কৰিবা